অ' কি মই সেয়া ভাত কেইটা খাই পেলাই।
আহ।
জীয়াই আছো তুমি।
ত ময়ো সেই খাই বৈ আজৰি হৈছো আৰু।
অ'এই স্কুল বা আনিলা।
অ'আনিলো আনিলো আনি খোৱাই বোৱাই খুৱাই থৈছো অকমান।
উম' ময় সেই খাই ব লৈছো উম আজি গৰম ন।
গৰম বহুত গৰম।
উম বৰষুণ ধৰি আছিল নপৰিলে যে। পোৱা আহা উম পোৱা শা কমিলে হয়। উম।
আমাৰ ফালে ধৰা নাই বাৰু।
না ধৰা অ আমাৰ ফালে ধৰি আছিলে বৰষুণটো নপৰিলে সেইকাৰণে গৰমতটো বেছি হৈছে।
আহ, অ'
কি হয় খালা ভাত।
অ ভাত আজি হেৰি খালো এই পননোৱা শাক যে সেয়া জীতলাম নাথ বনালো
অ
সেই তেনেকেই খালো
পননোৱা শাকটো হেৰি নহয় নে তিতা নেকি অলপমান
নহয় মই বেয়া নাপাওঁ ভালেই পাওঁ
মই তিতা নিচিনা পাও সেইটো
নহয় নহয় আৰু বহুত বেমাৰৰ কাৰণে ভাল এ হেৰি কৰিবচোন পাঁচ পোৰন কেইটামান দি পেলাই তেল মাৰিব অকমান কাটি কাটি দিব আলু আলু দি পেলাই মাছ তেনেকে বনাবচোন তেনেকে খাব
অ মই খাই পোৱা নাই দেই সেইটো শাক এনে আছে আমাৰ বাৰীতে
অ খাব খাব সেইটো হেৰি কাৰণে বহুত ভাল ইউৰিক এচিডৰ কাৰণেও ভাল আকৌ কিডনীৰ কাৰণে ভাল বুলি কয় আৰু মানুহে
অ, আকৌ যে ব্ৰাহমি শাকটো ন ল'ৰা ছোৱালীক খুৱাব লাগে। অ', সেইটো তিতা কিন্তু অলপমান।
অ', সেইটো তিতা, মই সেইটো এ হেৰি কৰি পেলাই খুৱাও এ কণী খতি ভাজি পেলাই।
অ', মই এদিন সেই খাই চাইছিলোঁ এ তিতা দেখখন বোলো এইটো শাকটো।
অ', নহয় হেৰি খালে ভাল হয় নহয় এয়া আপোনাৰ কণীৰ লগত যদি আলু অকণ মিহিকে কাটি
অ অ কমকে দিবা লাগিব এয়া শাকটো কমকে দিবা লাগিব
অ শাক টো কমকে দি কণী ভাগি পেলাই তাত মিষ্ট পেলাই দিলে
আহ আহ তেতিয়া মানে ভাল হয় আৰু তিতটো নহয় আৰু তেনেকে অ মই আকৌ অকলশাই ভাজিছিলো যে
অ
সেইকাৰণে তিতা পালো খাবলে অ', একো দিয়া নাই লগত সুদা শাক কেইডাল মান আনি পেলাই ভাজি পেলাই খাইছিলোঁ তাৰপিছত তিতাও না এ তাৰপা খোৱাই নাই যেনিবা।
অ', অ', নালাগে হেৰি কৰিব নালাগে এনেকে খাব পাৰে, এ আৰু কণী চনী দি আলু অকণ মিহিকে কাটি দি। নহলে শাকটো আকৌ অকমান হে হৈ যায় গে যে নাইকিয়া হৈ যায়গে উম,
তাকে সৰু ল'ৰা ছোৱালীক খুৱাবলে বহুত ভাল আৰু হেৰিতে বা আমি অ', সেইটো মনত ৰয় বোলে মনত ৰোৱা স্মৃতি শক্তি সেই কাৰণে আগতে আমাৰ ইহঁতক খুৱাইছিলো সেইটো হেৰি এটা এ বটল এটা পাই নহয়। ন' কিনিবলে উম,
এই শং শংখ পুষ্পা নে?
নহৈ ব্ৰেনলীয়া।
অ', ব্ৰেনলীয়া অ',
উম,
এই চংখ পুষ্পাটো নে চংখ পুষ্পিটো সেই-সেই ব্ৰাহমি শাক দিয়ে বনোৱা।
অ', ব্ৰেনলিয়াটো বনোৱা হে ব্ৰাহমি শাকে বনাই বোলে। উম, সেয়া আগতে হেৰিত তেনেকে বটল আনি আনি খুৱাও সিহঁতক।
অ', অ',
উম, নাখায় তিতা পাই যে একেবাৰে অ' তেটো দেহে অক মেল মুখখন মেল মেল কৰি পেলাই তেতুত ঢালি দিওঁ আৰু গিলি দে গিলি দে বোলো। মুখখন ধুই থাকো মই তেনেকেহে খুৱাব পাৰি ইহঁতক নহলে তৎক্ষণা উলিয়াই দিয়ে অ',
মই সেই তেনেকে দিওঁ নাকটোত চেপা মাৰি দিওঁ তেতিয়া পটককে গিলি দিয়ে।
অ', দিয়া কম বুদ্ধি কৰি কৰি খুৱাবা লাগে ন।
সেয়াই মাক মাক হলে সেইটোৱেই।
সেইটোয়ে আৰ লগতে আকৌ কেতিয়াবা নহ'লে অকমান চেনি লৈ থাকো হাততে। সেইখিনি খাই ল খাই লোৱা পিছতে বোলো চেনি খুৱাই দিমে লগতে আকৌ চেনি অকণ মুখত দি দিওঁ।
তেতিয়া খাই আৰু মানে
খায় আৰু এ সেয়া বুদ্ধি কৰি কৰি খুৱাও সিহঁত উম উম
এতিয়াও খোৱাত এতিয়াও খোৱাত বাচ বিচাৰে সিহঁতে এতিয়াও ভালকে নাখায় তো এতিয়া অকণমান ডাঙৰ হৈছে যদিও এতিয়াও নাখায় নহয় এতিয়াও খোৱাটোত সেয়া বিশ্বাস কিমান ইটো নাখাও সেইটো ইটো নাখাও সিটো নাখাও বিধে আপুনি বস্তু এটা খুৱাওঁ বুলি ভাবিলে তেনেকে নাখায় এতিয়া শাক যে আজি বনাইছো, সেই মাছখন খাইছে তাত বা জোল কন লৈছে আলুু এপিচ লৈছে।
অ', এই শাক চাক নাখায় নহয় ল'ৰা ছোৱালীয়ে। এ জোল খিনি খালেও বা ত টিপাই ন' জোল খিনিকে খোৱা ভাল অ', অ', শাক খিনি বাচি বাচি আমাৰ এয়া ডাঙৰ হ'ল সিহঁতেওতো শাক খিনি বাচি বাচি পেলাই। ওপৰৰ ওপৰে থকা খিনি ভাতৰ ওপৰৰ পৰা বাচি চি পেলা চাইড কৰি লব তাৰ পিছতহে ভাত কিবা খাব আৰু পাঁচপূকন থাকিলে পাঁচপূৰন থাকিলেও হে তেনেকে বাচি বাচি পেলাই দিব তাৰ পিছতহে খাব সেই তেনে
তাকে নহয় তাতে কিছুমান ল'ৰা ছোৱালী আছে খোৱা বোৱা বোৰ ধুনীয়া সিহঁতৰ স্বাস্থ্য পাতিও ভাল
উম
এ আমাৰ ভতিজাকেইটা দেখোন নহয় ছোৱালীজনী ল'ৰাটো নহয় তেনেকুৱা ল'ৰাটো বেয়া এই ছোৱালীজনী বৰ ভাল খোৱা বোৱাটোতোই তাইক যি দিয়ে মপুনি কচু দিয়ে কিবা দিয়ে ধুনীয়াকে খাব তাৰ শাক ভাজি দি তেনেকেই ভাত খাব
অ তেনেকে ভাল কিছুমান লছেনেে অ
কলডিল চলডিল আমাৰ দিয় একো নাখায় হয় তাই কিন্তু ধুনীয়াকে খাই দিয়ে দিয়ক সেইকাৰণে তাইক মানে ভাতকেইটা খুৱাবলৈও বেয়া নালাগে যি দিওঁ তাকে খাই যে মই বৰ ভাল পাওঁ সেইকাৰণে কিন্তু আম অ লোৱাটো নহব মাংস দিলেও তাৰ কোমল চাই পেলাই মাংসত দুডোখ যদিয়ে সি সেই দুডোখই আলুৱে পিছে জোল চোল নলয়
আহ
সি অকমান বাচি বাচি খায় স আমাৰাজীও সি তেনেকুৱাই বাচি বাচি
উম মই এজনী ছোৱালী দেখিছো সৰু ছোৱালী ইমান ধুনীয়াকে এনাখন দিছে খাইছে নহয় তেনেকুৱা ল'ৰা ছোৱালী তিনি
অ মো নাযায় আমাৰ এতিয়া এ এইটো দিম হে নাখাও সেইটো দিম সেইটো নাখাও সেইটো দিম সেইটোও নাখাও খাও বুলি নকয় কোনোো বস্তুৱে ঙ উঠে অ
সংঙ্ঞা উঠে উম মোৰো নহয় ভাত খোৱা সময়ত খং উঠি যায়গৈ নাখাও নাখায় মই বোলো যি খাওঁ খা নোখোৱা খিনি উঠি যা বোলো কিমান ইমান এইটো নাখাও সেইটো নাখাও পাৰি থাক যিখিনি মন আছে খা নোখোৱা খিনি থ খং উঠি যায়গৈ ন
অ পেলাই দিব বেয়া লাগে আকৌ নেখালেও সিহঁতে নাখালেও বেয়া লাগে নহয় আকৌ নিজে খাবলৈ হয় লৰা ছোৱালী যে ভালকে খালে এনে এনেই ভোক গুছা নি
আহ আহ তাকে উম ভাইতে আহিল গাড়ীৰ পৰাা
অ আহিল ভোকতে ভোকতে থাকিব ভোকতে থাকিব লাগে
উম উম উম তাৰপিছতে এয়া অ হেৰিত বন্ধ দিব হয় জুলাইৰ পৰা ছোৱালী জনিটো নিদিয়ে ন
সদায় পোন্ধৰ দিন মান খুলিব স্ক
খুলিব তাৰ পিছতহে দিব নহলে ক'ৰবাত ফুৰিবলৈ যাবলৈও দিগদাৰ হব ন এটা উম প্ৰথম কেইদিন নোৱাৰিবা এটাৰ পিছতহে উম তুম তোমালোকে যে কবাত হে সকাম আাছিল বুলি কৈছিলা তালতো যাব লাগিব ন
অ যাব লাগিব ভিনদুহঁতৰ তাত সেই মাক যে ধু
আহ আহ শিলঘাটত বা চেনী কলতটো এতিয়াও আছে নে
চেনী গল নহয় নহয় জোঠমিলহে
অ আছা নাই এতিয়াও
জোখ্মিল আছে
আছে ন
এই মৰা পাতৰ যে বস্তাবোৰ যে বনাই যে আহ শেষ টো মিল ভিন্ন ধৰ ঘৰৰ পৰা অকমান গলে পায়
খানা
গৈছো সেই মিলৰ ভিতৰত সোমাবলৈ নিদিয়ে
উম আকৌ যে তাতে ইয়াক হেৰি শিলঘাটৰ শিঙৰি বুলি শিঙৰি জেগাডোখৰত ন এটা মন্দিৰ আছে নহয় শিৱ মন্দিৰ শিঙৈত গৈছা তালৈ
নাই শিঙৰিলে মই যোৱা নাই টিফুল হেৰি গৈছো
অঁ তিফুল শিঙৰি টিফুল আছিলে নেকি সেৰা পাতি খল আহি নে সিঙৰি এটা যে শিৱ মন্দিৰ আছে যে
অ হেৰি তাত হেৰি নাই শিঙৈ শিঙৈ বেলেগ জেগাই শিলঘাটত নহয় নেকি সেইখিনি ত্ৰিশুল হেৰিহে অ
আহ
সেই পিকনিক চিকনিক খোৱা জেগা আকৌ সেই মন্দিৰতটো আছে
অ এে মস্ত মস এখন হেৰি নহয় জানো এইয় একে শিলৰ গোটেই এখন চাট হৈ আছে যে
অ অ এই সেইখন আপুনি সেই ত্ৰিশুল ঠাৰি কথা
অ ত্ৰিশুল দাৰিতে ন উম উম
হেৰি তাতে কামাখ্যাও আছে নহয় কামাখ্যা মন্দিৰ এটা
অ মই গৈছো নহয় সেই তালৈ উম উম সেই মন্দিৰত চাইছেকে গোটেই চাট খত অলপ যে উম হেৰি বাবাজিজন থাকে যে তেওঁ ন মন্দিৰটোত উম ভাল লাগে কিন্তু ঠাণ্ডা বহুত ঠাণ্ডা পৰি
গৈছো মই ত্ৰিশুল ধাৰিলে দুবাৰ তিনিবাৰ মান তাৰপিছত আকৌ সি তালে গ'লে মানে কামাখ্যালৈ যোৱা হয় যে
আহ
তাৰ পিছত আকৌ সেই ওচৰতে সিহঁতৰ পৰা অকণমান বেছি দূৰ নহয় তাৰ মমানে সেইখিনি আকৌ বহালি নাই মোৰ প নহয় বাইদেউহতৰ ওছৰতে
অ
ভৰালি নামঘৰৰ পৰা আমাৰ বাইদেউহঁত ভৰালি নামঘৰ সেইখিনিত অ সেইফালেহে কলিয়াবৰহা
অ অ অ কলে আবতে ভৰালি নামঘৰত গৈছো মই
অ সেই আমাৰ বাইদেউ হতৰ পৰা বেছি দূৰ নহয় আৰু
উম ওচৰতে ন উম, উম। এ কলিয়াবচোন ইয়াতে থাকিল হ'বলা।
কলিয়াবৰখন ডাঙৰ আছে নহয়। উম, বাৰু হ'ব দিয়ক ন।
ন?
অঁ, অঁ।